আহ আছো আৰু।
অ।
তোমাৰ? নাই খোৱা তুমি?
নাই, মই খালোঁ।
অ' এ, বিজনেচ এনে আছ এনেই খোজকাঢ়ি এই, পইচা পাতি নোহোৱা হ'ল যে, ভাবি আছোঁ এতিয়া কি কৰিলে ভাল হ'ব কাম বিলাকত ইণ্টাৰভিউ দিয়ো আছোঁ এই চুলি যে, ৰাখিছিলোঁ যে আমাৰ মানে কি বুলি ত' হেৰি জেঠু মানে দিলাৰ মেনেজ যাজে মানে প্ৰথম বাত নাই চুলি‌ যে ই বেয়া পাব বুলি ইমান কষ্ট কষ্ট কৰি ৰাখিছে। পিছতহে কৈছে। চুলিৰ যদি হেৰি কাৰণে, চবতে ৰিজেক্ট কৰি আছে বুলি
অ'।
পিছতহে গম পালোঁ। সেইকাৰণে চুলি তুলি কাটি দিলোঁ। এতিয়ালৈকে কটাৰ পিছৰ পৰা এতিয়ালৈকে খবৰ দিয়াই নাই, আৰু প'ষ্ট খালীও হোৱা নাই যে
অ', এই বিজনেছেই কৰা ভাল। গাহৰি-চাহৰি, গাহৰি বেলেগ
কোনটোত লাভ বেছি হয়?
তোমাৰ গাহৰিটোত ঢেৰ লাভ হয়।
অ', কি-কি লাগে এনেই হেৰি কৰিবলৈ?
এ, গাহৰি, তোমাৰ মুৰ্গী। গাহৰি আনিলেই হ'ল, আনি পেলাই, আকৌ তোমাৰ মেডিচিনবিলাকত বহুত পইচা যায়।
অ', যেনেকে
এ, তোমাৰ ধৰ, এ, এবাৰ ধৰা তুমি আনিলা নহয় এবাৰ পুহা পিছত বহুত লাভ হয়।
হম।
পইচাই-পইচা
অ'।
কি, তুমি পুহিবা নেকি?
তাকে ভাবিছোঁ বোলো, বিজনেছকে কৰোঁ নেকি?
অ'।
উম। বিজনেচ কৰিলে ভাল হ'ব ন?
একেলগে কৰিম দিয়া।
দুটাই কৰিলে ভাল হ'ব মই কিবা নজনা তোমাৰ পৰা শিকিবও পাৰিম, উম।
অ'
উম, কি, কি, লাগিব এনে বস্তু?
ক ৰুম এটা লাগিব।
অ '
ৰুমত তোমাৰ ধুনীয়াকৈ কাষে-কাষে ধুনীয়াকৈ ফেঞ্চিং মাৰিব লাগিব। ফেঞ্চি মাৰ কৰি গাহয়ি আনি পুহিলে হ'লা আৰু
উম।
মুৰ্গীটোও ভালে আছে। মুৰ্গীটো লাভো আছে।
উম।
মুৰ্গীটো আকৌ, বহুত মুৰ্গী বিলাক। মৰে ন।
তুমি এনে কৰিছা নে
মই এবাৰ কৰিছিলো। মুৰ্গী, মুৰ্গী সোপা মৰিলে।
আকৌ বেয়াও লাগে ন ইমান খিনি কষ্ট চষ্ট কোৱা পিছত লাষ্টত তেনেকে হলে
আহ।
উম কষ্ট কৰিলে ফল পাম বাৰু।
ফল পামেই অ।
উম।
কৰিবই লাগিব।
বস্তুটো কাৰ ঘৰত ৰুমটো বনাবা। ৰুমটো কাৰ ঘৰত বনাবা? অ'
তাতো বনাব পাৰি, তোমালোকৰ ঘৰতো তোমালোক ঘৰত জেগা নাই?
জাগা আমাৰ তেনেকে ইমান নাই। তোমালোকৰ ঘৰতে কৰিব লাগিব চাগে। উম।
পাৰি কৰিব।
অ' কেতিয়াৰপৰা কৰিম বুলি ভাবিছে কেতিয়াৰপৰা কৰিম বুলি ভাবিছা।
মানৰ পৰা গৰম মানুহ মানৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। গৰম বন্ধ মানত।
অ', অ' হব।
ধুনীয়াকৈ প্ৰথম কমৰ পৰা ষ্টাৰ্ট কৰিলেহে পিছলৈ ধেৰ হ'ব।
উম প্ৰথম কোনটো কৰিম আমি
প্ৰথমে মুৰ্গীটোকে কৰি চাওঁচোন।
অ' মুৰ্গীটো যদি লাভ হয় তাৰপিছত তাৰপিছত বেলেগ এটালৈ যাম আৰু ন। উম। মুৰ্গী কেইটামান পুহিবা নি এবাৰ।
আনিম বিছটা পোন্ধৰ বিছ পঁচিশটা মান লৈ আহিম এবাৰত
অ মিলাই লম ন পইচাটো
আহ মতা মতা মুগিও আনিম আ তেতিয়া আও ডিম চিমো ডিমু বিকি কৰিব পাৰিবা তুমি আ চা ক মুৰ্গীও বিকি কইব পাইবা
অ
দুটা দুটা লাভ হ'ব
অ তাৰপিছত লাহে লাহে সেইটো কৰা ছাগলীও হেৰি কৰিব পাৰিবা ন উম দুতাই আৰু ধুনীয়াকে যাম আৰু চাকৰিৰপৰা পাত চাত কাটি নিম আও
আহ আ ছাগলীটো এটা কাৰণে পুহিলে ভালে আও এইবিলাক গছৰ হেৰি গছ চছ আছেই তাৰ পৰা পাত কাটি কৰি
অহঁ
ন
অ হেৰিবিলাকো বস্তু যোগাৰ বিলাকো লাগিব নহয় ন
যোগাৰ লাগিব
অ বা চাঅঁ দিব লাগিব
বাঁহ চাঁহ আছে ঘৰতে
অ এতিয়া মই ঘৰৰ পৰা দা চা লৈ যাম আৰু ন
অ দা চা লৈলৈ
অহ
সেয়া
তুমি মই ইমান নাজানো তুমি বেছি কৰি দিব লাগিব
অ হ'ব
উম মই চাই চাই শিকি যামগে বাৰু
অ মও প্ৰথমতে নাজানিছিলো চাই চাই শিকিলো মও প্ৰথমতে নাজানিছিলো বোলো চাই চাই শিকিলো
উম
সেয়া বাকী ঘৰত ভালেই
আছে আৰু তোমালোকৰ
অহ
সেয়া
তাৰ পিছত কে প্ৰথম বাৰু হেৰিটোয়ে কৰিলো ন বে, মুৰ্গীটো কৰিম তাৰ পিছত?
মুৰ্গীটো তাৰপিছত আৰু লাভ হ'লে আৰু ধুনীয়াকৈ ছাগলী, তাগলী।
উম। আৰু হেৰি কম পইচাত মানে লাভ কোনটোত বেছি হ'ব কৰিলে বিজনেচ?
আ
এনে কোনটোত লাভ হ'ব?
হা
কম পইচাত বেছি লাভ। না, না কোনটো হেৰি কৰিলে বেছি লাভ হ'ব বোলো?
তোমাৰ গাহৰিটোত বহু লাভ হয়।
হে
গাহৰি, গাহৰি।
গাহৰি, অ'।
তই নিবলৈ প্ৰথম পইচা কেটামান লাগিব হাতত আকৌ।
সেইদালতো হয়ে মোটা খৰচ দাল মোটা পইচা লাগিব।
অ'।
উম।
সেয়াহ
উম, চিনাকি আছে নেকি এনেকে আনা?
চিনাকি তেনেকুৱা নাই, যাব লাগিব বজাৰলৈ। বজাপা লৈ আহি মই
তুমি এনে হেৰি শিকি ল'বাচোন। যে, এনেকে কি, কি যোগাৰ লাগিব দেচ খৰচ কেনেকে কি, কি?
অ', অ', মই তোমাক লিষ্ট এখন বনাই দি দিম হ'ব? অ'। জুলাই পা, ষ্টাৰ্ট কৰিম।
অ', এইকেইদিনতো এনেই খালিয়ে আছিলোঁ।
অহ, আকৌ এতিয়া পইচা কেইটামান লাগিব নহয় হাতত।
সেইটোৱে পইচা ক'বা পা, মিলাব লাগিব।
অ'।
এনে কম খৰচত কিবা কৰিব নোৱাৰিম?
ক', হাজাৰ, দুই হাজাৰত তুমি পাহ পাত গিলাচৰ হেৰি কৰিব পাৰিবা।
অ, অহ। মাথাটো মাৰিব লাগিব গম পাইছা না নাই।
উম' কিমান আৰু হেৰি। থাকিবা হয় ন?
উম' কষ্ট কৰি কৰি লাষ্টত যেতিয়া ডাঙৰ ফাৰ্ম এডাল যদি খুলি লব পৰা তেতিয়া কথা নাই আও।
অ'।
হাঁহোটো আনিব পাৰি ন?
অহ'। হাঁহো পাৰি, হাঁহো পাৰি আনিব।
কি কি আনিলে বেছি ভাল হ'ব?
তোমাৰ হাঁহটো ভালে আছে, হাঁহটো আনি হাঁহটো আনিব লাগিব প্ৰথম। যদি হাঁহ পোহা, তাৰপিছতে তোমাৰ নেট লাগিবক।
অ।
এয়া।
উম।
তাকে হাঁহ ইমান দানা চাননা নালাগ
উম।
ভাত চাত দিলেই হ'ল ভাত চাত পেলনীয়া ভাত চাত।
অ হাঁহতো আও খোৱাচ চোৱা ভাত পাত পাই আমি যদি ৰাতি যোনখিনি সেইখিনি লৈ আহিলেই হ'ল আও।
আ।
আৰু আমি দুটাই থাকিম ন আৰু আমি কাৰোবাক হেৰি পাৰ্টিত সোমিয়াম আমাৰ।
পাৰ্টি মানে তোমাৰ পোৱালি কেইটা মানক কৈ দিলে ভাল হয় পইচাটো তেতিয়া বেছি হ'ব।
অ। তেতিয়া আমালে কম হ'ব ন। চবলে সমান সমানকে। উম। এনে তোমাৰ হিচাপে কাক ক'ব পাৰি তোমাৰ মতে?
মুঠতে মোৰ লগৰ ল'ৰা এটা আছে বিল্লু বুলি কয়।
অ',
তাক কৰিল কৰিব পাৰা।
তাৰপিছত মোৰো এটা লগক কব লাগিব। তাৰ নামটো হেৰী কি বুলি কয় নেঞ্চি।
অ, চাৰিটা মান পোৱালি হ'লে ভাল হয় বাৰু।
অ, তোমাৰ এটা লগৰ মোৰ এটা লগৰ চাৰিটাই মিলি একেলগে কৰিলেই হ'ল আৰু।
অ, আমি ধৰ আমি এতিয়া দানা চানা আনিব গলো সিহঁত দুটাই চালে
অ, আকৌ আমি চালেহে এনে লৈ আহিব পাৰিব দানাই
অ',
উম,
মিলাই মিলাই শে কৰিব লাগিব।
উম। তাৰপিছত সেয়া আজি হোৱা পিছত চব্জি কিবা এখনো খুলি দিব পাৰি।
ভাজি পাচলি অ', ভাজি পাচলি। নি পাৰি।
এতিয়া আমি দেওবাৰে অ'। দেওবাৰে আমি সস্তা জাগা ক'ৰবাৰ পৰা লৈ আহিলোঁ। লৈ আহি ইয়াত বিক্ৰী কৰিলেই হ'ল।
অ'।
সেই সময়খিনিত
সেইটোৱেইতো
এতিয়া তোমালোকৰ ঘৰৰ ওচৰত কোনোবাই কৰিছে নে এইয়া?
উম। আমাৰ ঘৰৰ কাষৰ ঘৰখনতেই কৰে।
অহ। তুমি, তুমি শিকিবাচোন, মানে, এনেকে কেনেকে কৰে
অ', অ', এডভাইচটো লৈ পেলাই তোমাক ক'ম।
অ', আমাৰ এইফালেও মই সুধিবই লাগিব।
অ'।
উম। এই যে, তোমালোকৰ যে এইফালে চিধা গৈ গৈ যে, এইফালে এ, ৰাস্তাটো যে আছে যে, সেইফালেও ফাৰ্ম আছে। দেখা নাই, গাহৰি কিমান
অ', গাহৰি । অ', গাহৰি। অ', এই নদী, নদী ইপাৰে, অ'।
নদী ইপাৰে, নদী ইফালে যদি কৰবাত কৰিব পৰা হয়, ভাল হৈছে ন'? একদম কাম-চাম কৰি একেবাৰে বেছি গৰম-চৰম লাগিলে পানীত জাপ মাৰি সাঁতুৰিবলৈ গুচি গ'লেই হ'ল।
অ', এই গাহৰিটো পুহিলে, মানে, এনেকুৱা আমাৰ এইবিলাক পিছফালে জেগাত পুহিব নোৱাৰে নি? বহুত বেয়া গোন্ধায় ন'?
অ', আকৌ নিজৰ মাটি লাগে। হেন কিবা
হেৰি।
তোমালোকৰ চিন্তা নাই নহয় ন'।
হা, মুৰ্গী সূৰ্গী পুহিবলৈ আমাৰ চিন্তা নাই পিছফালে।
তাৰপিছতে থাকে আৰু, গাহৰিটো পুহিবলে কই নি গাহ, গাহৰিটো পুহবলৈ কই নি গাহ অহ।
আহঁ।
হেয়া
হেৰি প কে প্ৰথম কেইটা আনিম আমি।
গাহৰি।
হা।
হয় তুমি মাইকী দুটা মাইকী দুজনী আৰু মতা এটা আন হল।
অঁ। মি এটা এটা যদি আমি গোটা এজনি আনিব পাৰো তেতিয়া কথা নাই আৰু ন।
অঁ।
উম। ত আকৌ সৰু মুৰ্গী পোৱালিভাগ ন।
আহ। বিয়া মই তোমাৰ কম নহয় ন।
হে!
মই কম দিয়া।
অ কবা বাৰু, হেৰি আৰু বেলেগ কি কৰিলে ভাল হ'ব?
আৰু বেলেগ তোমাৰ কি আৰু সৰু সুৰা পাৰ পাৰ পুৰিব পাৰা।
অ পাৰ আৰু
পাৰা চাৰ। সেয়াাই ঢেয়া কিবা কিবি আছে। পইচা কেইটামান লাগিব হলে।
পইচাটো বাৰু মিলে মিলিলে হৈ যাব বাৰু।
আহ।
উম। ধেৰ যদি কেইটামান আমি কম বয়সতে যদি বেছি বস্তু আমি মিলাই লৈ কৰিব পাৰিলে তেতিয়া কথা নাই আৰু।
আহ।
আমি হাঁহ মাৰিব নালাগে বাৰু।
হাৰ মনিব নালাগিব অ। সেয়া। দিয়া হ'ব দিয়া আৰু ন অ হ'ব দিয়া। বোলো।
আহ।
এই বিকাশ দা হৈ গল।